অ হেল্ল' অ।
অ খৰ্চাত হয় তেতিয়া িক সেই আপদেত দিয়ক দেৰ ফুট
অ
উ বেকগ্ৰাউণ্ডৰ পৰা মাত আহিছে নেক
অলপ মান আহিছিল
হেল্ল'
অলপমান আহিছিল
তোৰ হেডফোনডাল খোল
নমি ছাৰ নাই মোটা
কিয় বা মাত শুনাৰ নাই ত আধা আধাকে মাত শুনা পাই আছো অ পাইছোঁ শুনিছোঁ কিন্তু দূৰত দূৰত মাত শুনা পাইছোঁ অ পাইছোঁ পাইছোঁ
মই চোন হেদফোন চেদফোন একো লোৱা নাই
কিয় বা এতিয়া ভালকে মাতটো আহিছে অ পাইছোঁ উ
অ চম
কালি মই আপডেট দিলোৱে আজি আৰু আকৌ আহিছে চোন
আহ আজি আৰু নতুনকে আহিছিলে আহ
কালি কালিও এনেকে মই যেতিয়া কৰিবৰ কাৰণে ওলাইছো ছিলো কৰিব কাৰণে ওলোৱা নাই ম মানে সেইটো মানে লিখিব ওলাইছিলো আৰু কি কি হৈছে সেইটোত আৰু সেইটো দিওঁতে হঠাতে আহি গৈছিল মই কৰিছোঁ এতিয়া আৰু আজি আহিছে
অঔ উম অ কিবা মস্ত খং উঠি আছে জানানা তাইৰ ওপৰত
অ
এতিয়া বহুত বেছি খং উঠি আছে
কিয়
তো গম নাপাওঁ ন তাই মোক এনকা কৈছে যে আগত যা বুলি কে
অ অ হে মানে এতিয়া চা মানে এতিয়া মইতো গম পাই আছোঁ যে মানে তাইৰ দৰে তাইৰ দৰে যদি মই হ মই গম পাইছো যে তাই তই কথা পাতি আছ বুলি ত মই ভালকে কথাা আগত যা নহলে ডিষ্টাৰ্ব হ'ব সেকে ক'ব লাগে হয় নে সেনেকে মানুহ এটাই কয় তই আগত যাচোন সেনেকে ছে ডাইৰেক খেলি তে আৰু মানে এতিয়া এতিয়া মানে সেনেকে ধেমালিতে ঠেলা আৰু মানে যত স্বামী বুজিকিনে একদম সেই কৰি কিনে কম পাত পাৰ্থক্য আছে তাই যেনেকে কৰিছে আৰু যেনেকে কৈছে যাই আগত তই আগত যায়নেকে কৈছেি তেেকে তেনেকে মে তই গুন নালাগে সেনেকোৱা টাইপৰ
অ মই সেনকাই ভাবিছো যে মই শুনবা নহগে নেকি কি কি কথা সনেুৱা কথা মই সটোয়ে ভাবিছো মই আগতে
চাওঁ বোলে কি কয় তাৰপিছত মই ভাবিছো কিবা কয় মই ভাবিছো ত মই মোক কয় তাইক তোকো তো সেয়ে কব তো মই তাৰছত ভাবিলে নহয় এই কথা
ইটো কিমান পাৰ্চনেল কথা আছে যে তাইৰ কথাটো মোক ক'ব নোৱাৰে বাপে
মানে হয়তো কথা পাতি আছে আনা ফোনত ভ ডিষ্টাৰ হব কিন্তু যদিিাৰ হব
আৰে কৈ দে না ভালকে
তই চাও তই আগত যাইচোন তই বিস্তাৰ নহ'লে সেনেকে ক'ব লাগে না চাওতে আগতে যে আৰু মানে এনেকুৱা কৈছে মানে একদম মানে তেনেকে মানে মত বেয়াকে ট্ৰিট কৰিলে এটা কয় নহয় যেনেকে মানে চাউনচো গুচি যায় সেনেকা টাইপৰ
আৰু মই তই কি কৰিলো তাইহে কিবা বেয়া কম কৰি আছ যদি তাইহে আছে
অ
এই প্ৰথমতে হা এই তহতে অহা নাছিল মই ওপৰত আছিলো এই চেয়াৰ খত বহি আছো চোলাৱা ছাইডৰ
উম।
কি হ'ল অ তাতে মই বহি আছিলো অলপ পিছত যে তাই আহিছে, অ নহয় প্ৰথমতে এই এ আৰু এইজনী আহিছে তাইতো বে অলপ চাইড হৈ গেল। তাৰপিছত তাই আহিছে এটা তাই আহাৰ পিছত মই সেইখিনি টাইমতো ফোনত আছিলো এইয়াৰ লগত, ত মই ইমান ভালকে কথা পাত নহল মই অ ই ইয়াক কৈ আছিলো যে আমাৰ এই অ কি কয় দৰ্জাটো এই তালাচ সিদিনা যে তালা চালা ভাংব লগা ছিলিটো কথা কৈ আছিলো ভাইয়াক। এ লবত কে তঁত কৈছে যে হে হয় নেকি? ঐছোঁ অ এই তালা চালা খুলব পৰা নাছিল সেইকাৰণে। তাৰপিছত এইটো চাৰে হিলি খুলিব নইছো অ। ন সেইটো তাই কৈছে কি চাৰে আহিলে কৰিব ন? মই কৈছো কি অ তাৰপিছত তাই বা ভাবিলে এই বুজোৱা মই এইফালে বুজাব পাৰা নাই মই ইয়াক। ফোনত আছো ইয়াৰ লগত। মই এইফালে ক'ব পৰা নাই একো। এই মুখখন বেকটাই দিলে তাৰপিছত। অ মই তাইক নটিছ কৰিছো তাই বহুত বেছিয়ে সলনি হৈছে!
বহুত বেছি মানে এ যেনেকুৱা যাৰ লগত থাকিব সেনেকুৱাই হ'ব ন এই এতিয়া যদি মানে ইহঁতৰ লগত যদি থাকি লয় মানে তাৰ লগতো থাকক কথা নাই। থাকিবতো লাগিব ন চবৰে লগত। থাকিব লাগিব যদি বনাই চাই হা, সেনেক থাকিল হয় তেতিয়া সেনেকুৱা। ভাল কোৱালিটি তো এতিয়া-এতিয়া তাই অকল তাইৰ লগতে আছে না ত পৰা তাইৰ দৰে মানে বন গৈছে। তাৰ পৰা সেইটো গোটেই তাই মানে গোটেই চব বস্তু তাৰ দৰে হৈ গৈছে এতিয়া। চাই যদিয়া, এতিয়া মই তহঁতৰ লগতো থাকো। মই তাই সেনেককা বাই কাপোৰ গোটেই খিনি মোৰ লগত আছে। ভাল-বেয়া গোটেইখিনি আছে হয় ন? চাৰে হাজাৰ তাৰ সিনি বেয়া কাৰণে লগত থাকে।
সেইটোৱে আহ', একদম ভাল হোৱানাই অহ', একদম ভাল হোৱানাই এইটো।
এতিয়া তাইবোলে এনেকুৱা হয় মানে, এতিয়া তাইৰ এখন বহুত বেয়া মূডত আছে। মানে কিছুমান কেতিয়াবা হৈ যায় নহয় এনেকা। অ', কেতিয়াবা এনেকা হৈ যায় ন। নাৰে বহুত। বেয়া মুডত আছেটো সেনেযে কৈ দিলতো বুজি ত মানে গম কৈছে অহ', তাইতটো মানে বেয়া মুডত। তো আছিল। তহ, সেইটো কাৰণে কৈছে চাগে। তাত নলও। তই এয়া সেনেকুৱা নাছিল হাঁহি - হাঁহি কথা কৈ আছে।
হয় কিন্তু হাহি-হাহি কথা কয় আৰু এনেকা লাষ্টত কয় এইটো কি বুলি ভাবিম জানি বুজি ক
জানি বুজিয় কৰিছে আৰু কেনেকে কৰিছেৰে মোক কেনে - কেনেকে পলে কিমান বেয়া লাগিল হয়।
মই ভাগ্যশালী খিনি টমত ফোনত আছো কাৰণে হে। যদি নাথাকে। থাকলো হয়। মই ঠেলি দিলো হয় তাইক ঠেলি দিলো হয়। মই তাই কিয় যাম মই যাহ
আৰু নহয় তাইবোলে ঠেলিছে সেইটো বেলেগ কথা। ঠেলি দিছে ত
এহ, নাই এটা হাতেদি এনকে ঠেলি দিছে তাই।
নহয় তাকেতো ঠেলি দিছে ত', কথা নাই। মানে ত মান আগত যাব কাৰণে দিছে ত ক নাই এইটো কিন্তু ইমান জোৰে ঠেলি দিছে। তে আৰু ঠেলি দিয়াৰ পিছতো তাই কেনেকে কৈছে।
উম', হৈছে আৰু।
এই পাল এইটো
উম', হ - উম', হ মই ইয়াৰ লগত কথা নাপাতো নায়। ই যদি কথাটো আহে মই একো কথা নাপাতো।
উম', নোৱাৰি এনেকেতো নোৱাৰি।
বহুত ভাল লাগে ন।
বেয়া লাগে দে, এনেকে - এনেকোৱা কৰিলে বেয়া লাগে। তে ৰখা
ভাব ন মোৰ লগতে এন, শুন ন সেইটো মই কম- কম তাই মোৰ লগতে এনকা কৰছে আৰু এই লগত নক অলপ এই লগতো বেয়া কৰিছে একদম। উ', হু', ন গম পাইছো তাইৰ মনতটো কিমান। কেনেকা বেয়া লাগব
যোৱাতেতো একো কয়ও যোৱা নাই একোৱে নহয় বোলে বাই যাওঁ তাই গুচি গইছে অ তাকো মানে তাই বোলে আগফালে আছে সেনো পোৱালে তাই বাৰু পিছফালৰ ফালে চাই পানে আগফালে গুচি গৈছি তাই মানে পূজা পূৰ্বা চে মানে পত বা কমিবা তাই বহুত ফালটো ইয়াতে বহুত বেছি ফালটো মোৰতো মানে অলপ চলপ মানে মোৰ মানে ভাল লাগিছে মানে ভাল লাগিছে বোলে মানে মোৰ বেয়া লাগিছে কি কিন্তু মানে সেনে বেয়া লাগে নাছিল কিন্তু আজি মোৰ
হে মই ভ মোক শুনা নাই কাৰণে হে এতিয়া মই ই মতে ভবা নাই যদিও শুনলো হয় মো‌ বেয়া গালি বকলো হয় আৰু খাম নাই ইমান বেয়া কি কৈছে মোক তো কৈছে কৈছে তাইকো কৈচোন মোক তাইকতো আৰু বেয়াকে কৈ ছাগে মইতো ইমান ক্ল'জো নহয় তাইৰ লগত লগত মোৰ লগতে এনেকা কৰিছে আৰু তাইৰ লগত নকৰিব উফ তাই যে যিও কৈছে যিও বকিছে ন মই একদম মে তাইৰ লগতে থাকিম মই সঁচা কথা কৈছে তাই একদম অ হৈছে কি গাত লাগা কি ক'বও লাগে
লাগে লাগে লাগে এতিয়া তাই ডিজাৰভ তাই যিখিনি কৰিল না আজি তাৰপিছত তাইতো ডিজাৰ্ভ কৰে ত মোৰ তাইৰ মানে মোৰ তাইক বেয়া লাগিছিল কিন্তু মানে। সেই ইমানো মানে এতিয়া যদি মাতিব আহে তে অকখন মাত এখাৰ দিম বা সেনেকা তাইপৰ ওচৰত থাকে কি ব মানে সেনেকুৱা টাইপৰ মানে আছিল আৰু মোৰ তাতে মানে বেয়া লাগিছে কিন্তু এনেকে সৰু হয় কিন্তু ইতিয়া আজি যেনকা কৰিল না তাৰ পিছতটো আৰু মই তাইক নামাতো ভাই ইমান বেয়া টিৰত কৰিছে তোৰ লগত কৰিছে কেইমান পিছত মোকো সেনেককাা তাইৰ নিজৰ তাইৰ নিজৰ ভাল ফ্ৰে তাৰ লগতে এনেুৱা কৰিছে আমাক কিয় নকব
অ সেইটোোৱে আৰু এটা কথাত মই একচেপটেঞ্চ মই মানলোও হয় যে মই তাৰ কথা তাইেয়া আগতে মই একদম আগতে মই তাৰ কথা বিেয়া বেয়া কি কৰিছিলো ত সেইটো চাগে তাক কৈ কেনে তাই মূোৰ কৈ থাকিবা বেয়া বে কৈছে সি সিটো এনেও কথা লগ তোৰ লগতে কিবা বেয়াকে কৈছে দেকি তাইৰ এতিয়া হেতৰা থব কিন্তু অকল মোৰ লগত কিয় কৰিব তাই কত এনে চিম কৰি আছে তাই ত একো ঘৰা নাই
উম
যদিও কথা বথা লগাই আছে ই লগাই আছে
নাই দে সি সি বহুত ভালতটো হয় সি মানে চবৰে মানে বেয়া ব
সিটো ফালটুতো ফাল্তু হয়ে কিন্তু তাইক ইমান এাকে মানে মাথাটো ইমান বাকী খেলি আছে নে মোক সেইটো বুজি পোৱা নাই
মানে তাহে কিন্তু মানে এটা কথা আৰু হা মানে এতি যদি এনেুৱা টাইৰ যদি হয় মানে কিছুমানত গম পাই মানে কিছুমান ছোৱালী বহুত মানে এনেকুৱা টাইপ মানে বহুত প থাকে কেটুৱাই ভাবে যে এইটো অলপ ভাল হয় চাগে য়াইছেল কাৰণে তাই মানে বহুত সেনেকা ব্ৰেকআপ যাই তাৰপিছত এতিয়া ভাবে কি তাই অটো চাগে ভাল হয় এইটোৰ লগত থাকি থাকিব খোজে কাৰণ বহুত কেইটা সেনেকুৱা টাইপৰ ছোৱালী লাগে কিছুমান ত সেনেক এৰিব নোৱাৰে সেনেকে ফাছি যায় কিন্তু এই বস্তুটোত সেনেকুৱা একো নাই তাইক কিয় এনেকুৱা আৰু তাই মানে ছোৱালীজনী মানে স্মাৰ্টতো হয় না কিন্তু এটা কি হয় গল্ হয়
মোৰ কি লাগছে জানা সিহঁতেতো চাগে প্ৰথমতে ইহত দুটা একেলগে আৰু প্ৰথমতে বহুত কিবা কিবি কথা খিনি পাতিছে এতিয়া তাই ঘুৰি আহিব নোৱাৰে কাৰণ সি হাত কাতিব বুলিকে
সেইটোতো হয় ন নহয় নহ নহয় সেইখিনিত সেইখিনিতো হয় এইখিনিয়েইতো কিন্তু মানে এই চেইঞ্জতো তাই যোনতো মানে বিহেভ কৰে আমাৰ লগত ন সেইখিনিটো হয় সেইটোতো এৰিব নোৱাৰে কিন্তু অ অ সেইটোৱে বিহেভ
উ আৰু তাই যোনতো আমি লগৰ হয় সি বেলেগ আমি বেলেগ ত' নিজৰ পাৰ্চনেলিটিতো যেনেক তা যি আছে সেইটো দেখা না তই যি ভাল পাও বেয়া পঢ়িটো দেখা তাৰ লগত কি কৰি আহিছে কিবা মাথা চাথা তাৰ ব্ৰেইন ওৱাচ কৰি আহিছে তাই মই গম নাপাওঁ কিন্তু এখিনি যি কৰি আছে সেইটো তাইৰ নহয়টো আচল তে
উম আচল তাই নহয়টো
নহয় তো চব ব্ৰেইন ওৱাচ কৰিছে সিয়ে অ তাই ইটো কাত তিয়া লাগিব যেতিয়া সি এৰি গুছি যাব
এ এ হবৰে আমাৰ
হবই এইটো যাব দিয় অ তেতিয়াতো দেখা নাপাব কথা চথা পাতিব নোৱাৰে তাইকো কিয় দিব তাইক বাপেকে তাইৰ বাপেকে ইমান ষ্ট্ৰিকট উ গম পোৱা যাব যায়ত একবছৰৰ ওপৰত নিীতিকে অ অ দে
উম